অৰা কি কৰিছা?
এ মই ভাত খালোঁ।
অ খালা ন।
খালো খালো
অ অ অ মই এয়া মইো আমিও ৰুটি খালো খাই পেলাই মই বোলো খবৰ এটা লওঁ ৰ তাৰ খাই বৈ উঠিলে নে নাই নে কাইলেতো দেওবাৰ ন কাইলৈ দেওবা আজি দেওবা নহয় কাইলৈ অকণ দেৰিলৈ কাইলৈ ডিউটি ম নাই ন।
কাইালি ডিউটি নাই তাকে বাইকখন অলপ বেয়া হৈ আছে।
অ বাইক বেয়া হৈ আছে।
সেইখনেহে ঠিক ক'ব দিও নেকি জানো কি কৰো, শু অলপ শু দহটা দহটা মান
অ দেওবাৰে শুৱে আৰু ন বন্ধ বুলি। আমাৰ হে নহয় দেওবাৰে হওক সোমবাৰ হওক সদায় মোৰ এটাই টাইম গম পাইছা। মানে অভাস গ'ল এতিয়া সেইখিনি সময় ন দক্ষিণা দিগদাবলাগা
এ এইটো ভাল কথাহে এইটো বেয়া কথা নহয়।
অ ভাল অৱশ্যে ।সেটো হয় বাৰু
উম কিয়নো সেই হেৰিটোয়ে বেয়া
উম বাকী অফিচৰ কাম বন অফিচ কৰি ভালে লাগিছে চাগে ন?
চলি আছে অফিচ তোমাৰ হেৰি কি লি পাত যিমান মানে কোনোবা কেতিয়াবা হেৰি হয় অলপ কামৰ প্ৰেচাৰ হয়। কোনোবা দিনা নাথাকে এনেকুৱা আৰু মিলাই কৰি চলি আছে আৰু। তেনেকে
উম মানুহখিনি ভালে পাইছা চাগে?
অ ভাল ভাল আগৰ কে মানুহখিনি ভাল।
লাগে অ গোটেইখিনি ভাল হলে তেওঁ ন ভালে চলি মেলি থাকিলে একেইটা অফিচতে থকা সেইটোৱে আৰু বাকী তুমি থকাখিনিতো পানী নহয় চাগে?
নহয় বুলি নকৰ ৰবা মানে একজেক্ট মই থকা খিনিত নহয় ।কিন্তু কিমান আগলে গৈ পেলাই হাইৱেটোত গোটেই পানী হয়। মানে ব এ বহুত দিন বৰষুণ দিলে একেলথে তেতিয়াহে
অ আহ
কিন্তু ধৰা সেই উ মানে তোমাৰ এদিন বৰষুণ দিলে সেনেকুৱাত পানী নহয়।
অ অ উম উ উ অ দিয়া গুৱাহাটীখন আছে আছে এ নাযায় সেয়া সমস্যা। এই মাজতে দেখোন অলপ দিন আগত যে ৰা হ কখ ন আৰু কি জুবিনৰ ফ টো হেৰি কৰা লৈ পেলাই কিবা হুলস্থূল হৈছে নেকি তাতে?
অ এই গণেশগুৰিত। ফটোখন এ যাব। জাপানৰ মূৰত পি এম আহিব যে আৰু গোটেই গুৱাহাটীখনত মানে হেৰি কৰি আছে চাফা কৰিছে চাফা কৰিলে জুবিন দাৰ ফটোখনো চাফা কৰি দিছে তাহাঁতে
সেইখন সভান আছে। কৰিলে মানে কি হ'ল হয় ল।
সেইটোয়ে আৰু মানে কি এতিয়া শুভা নাইকিয়া কৰিলে মইতো ভাবো বেলেগ দেশৰ মানুহ আহি দেখি ভালহে
দেখক আহ সেইটোৱে সেইটোৱে হা
গোটেই পৃথিৱীয়ে যিটো মানুহ ধুকাওঁতে গম পাইছে মানুহ
তাকেইেতো মই বৰ আচৰিত হৈছোঁ। এইবিলাক ইমান এটা চোৱাও নহয় এ চৰনি অকমান এনেকে চাওঁ। তে মই বোলো এইবিলাক কি দেখিছো ন সেই ফটোখনেনো কি একেবাৰে আহ সৌন্দৰ্য হ্ৰাস কৰিলে
সেইটোৱে মানে এইবোৰ মানে নকবা আৰু কাহিনীয়ে
নহয় তাকে অ বোলে বহুত লৰা ছোৱালী মানে ওলাই আহিছে নেকি তেনেকে কিবা
উ মানে চবৰে গাত লাগিছে ন যিমানে যি ন। জুবিনদাৰ ফটোখন সেনে এতিয়া হেৰি কৰি দিছে ত পাছত চবেই আহি আকৌ যোৰ ফটো যেনেকে আ তেনেকে আঁকি দিলে চ
অ
সে আৰু সিহটো তাৰপিছত গোটেই গুৱাহাটী। কিবা মানে অ হেৰি কৰি আছে আৰু চাফ চিকুণ কৰাত লাগিছে। পুৰা ৰাস্তাৰ দোকান বোৰো উঠাই দিলে।
আৰু ৰাস্তাত বোলে হেৰিতে গছ পুলি ৰোৱা বুলি শুনিছো হয়নে বাৰু।
জমনি কান্দ ৰবা হাইৱেটে ফুটা কৰি ব গছ পুলি ৰুইছে ৰবা এতিয়া কপ অ এতিয়া কপা মাটি পাব পানী পাব সেইটো নাজানো আৰু।
এইটো বোৰ মানে ইমান অতিজনিত এইবিলাক কিহৰ কাৰণে বাৰু।
মানে দেখুৱাব লাগিব ন বস্তু।
সেইখিনি দেখুৱালেহে মানে হেৰি হব নেকি।
আমাৰ অফিচৰ মুখতো সেই গোটেই। মানে গছ পুলিবোৰ ৰুইছে লোকচান আছিলো বহুত লোকচান হৈছে। এয়াঅ আমাৰ অফিচৰ মুখত সেই গছ পুলি ৰুইছে সেয়া বালিতে গছ পুলি কেইটা পুতি পুতি দিছে এতিয়া সেয়া পানী ক'ত পাব মাটি কত পাব সেইবোৰ নাজানো মই গম পাইছো এই তো যোৱাৰ পাছতে এইবোৰ যত য'ত আছে ত'তে মৰিব তাৰ পিছত আকৌ সেই ফ্লাই অভাৰবোৰ তলত ৰং কৰিছে তাৰপিছত মোৰ অফিচৰ ওচৰত সেই বাঁহৰ যিখন ওৱেলকাম গুৱাহাটী বুলি লিখা এখন ব্ৰিজখন যে তাছত ৰ বাহবোৰ আকৌ ৰিপেইণ্ট কৰিছে শেষ হ'ল আৰু আকৌ এতিয়া আহোতে দেখিছো সন্ধিয়া গোটেই গছবোৰত লাইট মাজৰ ৰাস্তাৰ মাজত এই যেনেকে খ্ৰীষ্টমাছত
অ শুইছো অ অ মা সেই যে ডিভাইডাৰত যে যিবিলাক থাকে গছ চছ এ ন হে হে হে লি হৈ আছে অ অসময়ত দেৱালী
অসমৰ দেৱালী
অ দিয়া
এইবোৰ কাণ্ড
উ হম তাকে অঠনি অকমান সময় কাৰণে চালো মোবাইলটোকে চকু পৰিল অ এইবিলাক কি কান্দ বোলো এনেই গম নাপ- পাওঁ মই এইকেইদিন ইমান মোবাইল চোৱাও হোৱা নাই বাৰু তেনেকে ৰাস্তা তাতে গৈছে কালি দিনটো সেইফালে গ'ল অ তাৰপা এতিয়া কিবা কামত উ মানে কিবা তেনেকোৱা কাম কৰিবা নে শু শুৱা ভাত খাই শুইয়ে দিয়া নি
নাই অলপ সময় থাকো কিবা কাম থাকিলে দুটামান কৰো কৰি পেলাই
তুমি বন অ অ বন্ধ পালে তুমি হেৰি কৰা নে ত কি কয় কানি কাপোৰ ধোৱা নে দেওবাৰ চেও-
ধুও ধুও সেই দেওবাৰটোতে কাপোৰ ধুও ধুই পেলাই অ পানী মানে বে গা ধোৱা পানী খোৱা পানী মাজতে আছে ছিলে প্ৰথম আহি সোমাওতে সেইটো ৱালেদ তোমাৰ উম, হেৰি আছিলে, এই পানীটো ভাড়াতিয়ে নিজেই ভৰাব লাগে। গাড়ী মাতি আনিম ।কোন কৰিব লাগে এয়াত। নিজৰ টেঙ্কিটো নিজৰ ৰুমৰ ৱাইজ এটা এটা টেঙ্কি আছিল। চবত্‌ টেংকিটো চাই থাকিব লাগে পানী কমিছে নেকি। তাৰপিছত যদি কমে ফোন কৰি মাতিব লাগে গাড়ী আহে ভৰাই দি থৈ যায়।
অঁ
এ বহুত বেছি নাটক আছিল মানে সেইবোৰ। তাৰপাছত তেনেকে তিনিমাহ মান থাকিলে। তাপিছত গ'ম নাপাওঁ । সদায়টো এতিয়া ওপৰলৈ উঠি উঠি গৈ পানী চাই থাকিব নোৱাৰো । ওপৰটো উঠিব লাগে চাৰি নম্বৰ ফ্ল'ৰত একদম টপ্‌ ফ্ল'ৰতে আছে টেংকিটো মই থাকো গ্ৰাউণ্ড ফ্ল'ৰত ।তাৰ পিছত, কিমান যাবা য'ত মাহে তেনেকুৱা এটা কেতিয়াবা কেতিয়াবা পানী নাই, অফিচৰ পা আহি পানী নাই । তেওঁ--ৰাতি এখন পানী বিচাৰা আকৌ তুমি এহ্‌ বহুত জালা ৰাজ । ছতে হেৰি কৰিলে, সে সেইবোৰ পইচা দিব লাগে গাড়ীক। তাৰ পিছত মালিকৰ ঘৰে পানীটো তুলি দিয়ে এতিয়া, কিন্তু পইচাটো লয়।
অঁ
পইচাটো লয় সৰহকে লয় পইচাটো। বেলেগৰ তুলনাত অঁ কাৰেণ্ট টৰ বিলটো টো আছে সেইটো। টো দিবই লাগে এক্সট্ৰা । তেনেকুৱা আৰু-
অঁ দিয়া। দিবটো লাগিবই এতিয়া আৰু লাইট জলালে লাইটৰ বিলতোটো আহিলে আৰু সেইটোতো দিব লাগিবই। হ'য়, নহয় উম উম সমস্যা কিছুমান চিটি বিলাকত দেখি দেই অলপ আছে আছে। চব চিৰ্টিতেই আছে সমস্যা। হয়ে চো উম। উম আ
এ কি বুলি কয় কিন্তু সেই বিল বোৰ বৰ বৰ আহে ইলেক্ট্ৰিচিটি বিল বোৰ।
উম বিলবোৰ মানে হেৰি চাব মিটাৰ ন।
চাপ মিটাৰ অ। পোন্ধৰ টকা মানকে লয় এক ইউনিটত।
উম এক ইউনিটত পোন্ধৰ টকামান লয়। অ তাৰ মানে সেইটো হিচাপত আহে। তোমালোকৰ এক্সট্ৰাক হৈ পেলাই তেনেকে নাহে মানে।
নহয় নহয় এক্সট্ৰা হৈ আহে মিটাৰটো ন ইউনিটৰ
অ তাক অ বুজিছিলি আৰু ইউনিটৰ প্ৰতি মানে পোন্ধৰ মানকে ন বহুত বেছি ন আমাৰ ইয়াতটো সাত টকা। চাৰে সাত টকা ন বা অতি বেছি আঠ টকা হয়।
উম
উম
শাক পাচলিৰ যি দাম বিলাহী কেজি আশী টকা তাৰপিছত- যি হেৰি তোমাৰ তিয়হৰ ষাঠি টকা। মই সেইদিনাখন ঘৰলে গলোঁ। দহ টকাত এক কেজি তিয়হ আনিছোঁ বজাৰৰ পাৰৰ পৰা।
অহ।
তাৰপিছত ইয়াতে। ষাঠি টকা এক কেজি তিয়ঁহৰ দাম। এ বহুত অতিৰঞ্জিত ইয়াত।
অ মানুহ মানে চলিব নোৱাৰা অৱস্থা হৈ পৰিছে দেই। আৰু এনে শাক চবজি দাম কমা নাই দিয়ে। আৰু একদম মানে কি হ'ব আৰু কিবা উঠিয়ে আছে মানে।
এইয়াই আৰু কি কবা উপাই নাই।
সেইফালে ৰাভা দিৱসৰ কিবা চিৎসা পাতিছে নেকি নাই। তই বোজা নাই।
হম হম
ৰাভা দিৱস পাতিছে।
অ ৰাভা দিৱসৰ একো মাত বোল শুনা নাই?
অ তাকে, আজিকালি চব ষ্টেটাচতহে পাবা আৰু খা খবৰ বিলাক। হা। দেশৰ।
দেশৰ খা খবৰ, অ ম ৱাটচাপৰ ষ্টেতাচতে পাই আজিকালি ।
বাৰু ঠিক আছে দিয়া । তুমি এতিয়া শুবা ন, ভাতটো খাই খালাই যেতিয়া?
মই অ ।
দিয়া দিয়া শুয়ে দিয়া শুয়ে দিয়া দিয়া দিয়া হ'ব দিয়া নহলে ন । অ খোৱা বোৱা হ'ল । আমিও সেই এতিয়া বাচন বচন সামৰিলো । মই বোলো তালে ফোনটো কৰিলওঁ লৈ পেলাই লৈ এতিয়া শু আৰু । ঠিক আছে দিয়া ন, অ দিয়া দিয়া দিয়া।